হেল্ল'?
হেল্ল'?
অঁ, কি কৰিছা?
আছো এনে, তমি?
ময়ো এই এনেই বিচনাতে পৰি আছো আৰু, আমনি লাগিছে।
অ'।
কি চাহ তাহ খালা?
খালো খালো, তুমি?
ময় খালো দিয়া।
অ'।
খবৰ খাতি কেনেকুৱা?
ভাল ভাল।
আচ্ছা।
তোৰ ঘৰত চুৰ হ'ল।
উম, ভালেই দিয়া। উম, বাকী কতো যোৱা প্লেন বনোৱা নাই নেকি?
বনাইছো।
ক'ত বনাইছা?
ডিমাপুৰ।
নিমাপুৰ, আছা কেতিয়া যাবা?
এইয়া সাত তাৰিখে ওলাই দিম।
কোন কোন যাবা, অকলে যাবা নেকি?
নাই নাই এই দুজনীলগৰ আছে আৰু তিনিটা লগৰ বা
আচ্ছা ডিমাপুৰ ফুৰিব যাবা নে এনেই?
ফুৰিব যাম আৰু দিয়াৰ পৰা এনেকৈ লাভে নাই ডিমাপুৰৰ পৰা ডাইৰেক্ট এইফালে গৈ শ্বিলং ওলাই দিম।
ডিমাপুৰত কাপোৰ বহুত সস্তা নহয় চিপেষ্ট ষ্টৰ আছে।
অ'। বহুত সস্তা কাপোৰ, শ্বিলঙতো একেই সস্তাই।
তাকে ময়ো যাম যাম বুলি ভাবি আছোঁ মিলা নাই আৰু একো।
গ'লে ওলাবা।
তাকে যাওঁ বুলি ভাবি আছো বাৰু কিহ'ত যাবা তোমালোকে?
হা হা।
কিহত যাবা তোমালোকে?
আমি গাড়ীত যাম।
বুক কৰিবা?
অ', বুক কৰিম অ'।
পাৰ পাৰ্চন কিমানকে পৰিছে?
তোমাৰ এই দু -দুই জোগাত যাম ন', শ্বিলং এফালে ডিমাপুৰ
উম।
পোন্ধৰকে উঠাইছে।
হাজাৰ
অ'।
আত্ছা।
কাপোৰ -চাপোৰো কিনা হ'ব আকৌ হোমষ্টে- চমষ্টে ল'ম ন'।
কিমান দিনৰ কাৰণে?
হা।
কিমান দিনৰ কাৰণে?
ছদীন -ছদীন।
চবমিলি পোন্ধৰ হেজাৰ ঠিকেই আছে বাৰু। উম। তাকে মই বোলো যাওঁ বুলি ভাবি আছো বাৰু খালি ঘৰত মনাব লাগিব যে
মনাই লোৱা মোক কণ্টেক্ট কৰিবা কৈ দিব মোক যোৱা যদি
বাকী আৰু বেলেগ কতো যোৱা প্লেন বনোৱা নাই এনে অকল তাতে বনাই থৈছোঁ
কিয় ডিমাপুৰ শ্বিলং তাৰপিছত বেলেগ আৰু নিজৰ জন্মস্থান
উহুহু তাকেহে ছোৱালী কেইজনী কৰ -কৰ মানে তোমাৰ চিনাকি নেক
অ', আমাৰ কলেজৰে।
আচ্ছা, বাকী কলেজ গৈ আছা নে?
অ', গৈ আছো।
অঔ।
তুমি পঢ়ি আছা নেকি?
মই তোমাৰ উম কলেজ আমাৰ বন্ধ দিলে। মানে কি আৰু এই দুদিন আমি নিজে বন্ধ লৈ লৈছো আৰু।
দুদিন বন্ধ
আজি চান দে নহয় জানো তা পিছত কাইলে আৰু পৰহিলে আমি নিজে বন্ধ লৈ লৈছো। তাৰ পিছত বাকী খিনি বন্ধ হৈ যাব।
বন্ধ এ অ মই দিলেই নেকি এডভা্নসতে
হেই ইমান ভাল কলেজ হোৱা হেন বেলেগ কথাও বাকী তোমালোক কলেজৰ এচাইনমেন্ট বিলাক দিছে নে নাই দিয়া
দিচে
আচ্ছা তুমি এইবাৰ কোন চেম আছিলা
আ আ
তুমি এইবা কোন চেম পালাগে
শুনা নাই মাতটো কিবা ভাঙি ভাহি আহিছে
তুমি এবাৰ কোন চেম পাবাগে কৈছো।
ফাচ চেম
হা
ফাচচেম, ফাচচেম
অ অঔ ঠিকেই আছে মই থাৰ্ড চেম উম আৰু তেনেকে চলি আছ মাহঁতৰ ভাল আৰু উম বাকী ভাত বনাই আছে নেকি হা
পঢ়া কেনেকুৱা চলিছে উ
পঢ়া আৰু ঠিকে আৰু এতিয়া বন্ধ হব এচাইনমেন্ট বিলাক কৰিব লাগিব মাজে মাজে ক'বাত ফুৰিব যাম তেনেকে উ তুমি কিবা ৰেডিঅ' চেডিঅ' অন কৰি থৈছে নেকি বেকগ্ৰাউণ্ডত পুৰা মাত আহি আছে
আৰু ৰেডিঅ' নহয় ফেনৰ আবাজ টেবুল ফেন লগোৱা আছে যে
আচ্ছা মই বোলো ৰেডিঅ' শুনি আছা নেকি তুমি
সেই ৰেডিঅ'ৰ এই জামানাত কোনে শুনে
সেইটো হয় তুমি অকৌ নাইনটি চ মানো যে
তুমি গম পাই গলা ন
আহ অ জানোৱে আকৌ নেজানিম নেকি তাকে বাকী ভাত কিহ বনাইছে।
ভাত বনোৱাই নাই বা পেহীহঁতৰ ঘৰ গৈছো দেউতাৰ লগত
অঔ কিবা কাৰণত
এই পেহীৰ ল'ৰা হৈছে ন দুটা এই পেহীৰ ল'ৰা পেহীৰ দুটা টুইন্ছ হৈছে ন
অঔ নিউ বণ বেবি
হৈছে মানে হৈছিল এবছৰ হ'ল কাইলৈ বাৰ্থডে এবছৰ ডাঙৰকে পাতিব যে
অ সেইটো কথা
অ
তুমি নোযোৱা নেকি
কাইলৈ যাম মই গলে একজাম এটা আছে মানে এইটো দি পেলাই বাৰটা ব একজাম আছে ত দুটামানত আহি যাম পিছত তালে যামগৈ উ
আচ্ছা আজিকালি আৰু এইবোৰ ইমান এক্সাইটমেন্ট বিলাক নাথাকে ন কৰ'বাত যোৱা খোৱা কিবা কিবি বিহু প্ৰগ্ৰোম
বিহুত আছিল কিন্তু দেই বিহুত এক্সাইটমেণ্ট আছিলে আমাৰ অৰ্কেষ্ট্ৰা গ্ৰুপ এটা আছে ন
হয় নেকি
অ
তুমি কি কি বজোৱা তাত
মই এইটো বৰদোলটোতে খাম
হা হা ব বৰঢোল
অ
আচ্ছা
এ ম বউ তো যে
গম পালোঁ গম পালোঁ
তাৰপিছত নৰ্মেল ঢোল ততে এইটো কি অ বিহুটো
অ
তাৰপিছত অলপ অলপ শিকিছো আৰু বাঁহীটো
আচ্ছা বাহি বজাব জানা মানে অলপ অলপ হলেও
অলপ অলপ বেচিকছ খিনি শিকিছো আৰু
আতছা একো নাই শিকিবা বেছিক টো এডভান্স
অ তই লাহে লাহে শিকি শিকি আৰু
হম বাকী অৰ্কেষ্ট্ৰা টিমটো মানে অলপ ফেমাচ নে মানে ক'বাত ক'বাত মাতে নাই
আমি যোৱা আবাৰ যোৱা বছৰ এইবছৰ তেজপুৰত মাৰিলো চাৰিখন
আচ্ছা
তুমি কি নাচ নাছা নেকি
উম মইও নাচো মই বিহু নাচো আৰু এনেই অ মই বিহু দলত যোৱা বছৰ মানে এইটো বছৰতে মই সোণ হেৰিয়াত কৰিছো তোমাৰ মুকলিওত কৰিছো বতৰিও কৰিছো
অ
তেনেকে আৰু এনে সৰু সুৰা প্ৰগ্ৰাম বিলাক কৰো আৰু
আৰু এটা হেৰি পাইছো বাৰু কন্টেক্ট এটা এইয়া এইখন কলেজ কলেজে আহিছে এখন স্কুল এখন আছে কিবা চেণ্ট মেৰিছ নেকি
অ ও কৰ বাৰু হেৰি নাহ অ নাহৰকটীয়াত নহয় আহ পাহৰি থাকিলো শুনিছো পালি মই নামটো
অ এই তাতে কিবা এনুৱেল ফাংচন আছে সিহঁতৰ তাতে অৰ্কেষ্ট্ৰাৰ কিবা গ্ৰুপ এটা আছে সিহঁতৰ হলেও মানে এই আমাৰ পৰা ইনষ্ট্ৰুমেন্ট খিনি মানে ল'ব বোলে ভাগ
উম হম
দিব যাম আৰু অলপ কিবা দেখাই দিব লাগে বোলে সিহঁতক
আতচ্ছা ঠিকে আছে সেনেকে চলাই নিব লাগে এইবিলাকত থাকিলে নিজৰ কালচাৰটো বস্তু ৰাখিলে ভাল আৰু
সেইটোৱ
উম বাকী তোমাক দেখিলে নালাগে আকৌ আজিহে গম পাইছো
অ
ত মোৰ বহুত দিন খবৰ চবৰ লোৱা নাই খবৰ এটা লও মানুহতো জীয়াই আছে নে কিয়ে হ'ল ফোন
এ আছ আছো আছো জীয়াই আছে দিয়া আশী আশীৰ্বাদ কৰিবা এশ বছৰ জিয়াও যেন
মোৰ আশীৰ্বাদনো লাগে ন তোমাক
তাকে সেই উম বাকী আৰু কোৱা
আৰু
কৰ'বাত ফুৰিব নোযোৱা মানে শ্বিলং যাম বুলি কৈছিলা ন তুমি
অ শ্বিলং আৰু এইটো ডিমাপুৰ
হ অৰুণাচল নজোৱা
অৰুণাচল ডিচেম্বৰ মানত যাম
কিয় এতিয়াহে অৰুণাচল যবলৈ ভাল
অৰুণাচলত ডিচেম্বৰত ঠাণ্ডাটো বেছি থাকে ন
আহ ঠাণ্ডা দিনত ফুৰিব বেয়া
নৱেম্বৰত যাম কাশ্মীৰাৰত পিছত আৰু এতিয়া এক্জাম চেগজামৰ আগত আৰু ধুনীয়াকে হেৰি গৈ আহিম আৰু অৰুণাচলত মাইড চ ফ্ৰেছ কৰি আহিম আৰু
উম মাহ দেত মাহ দেঁতৰ লগত যাবা নে লগৰখিনিৰ লগতে যাবা কাশ্মীৰ
কাশ্মীৰী যাম মাহঁতৰ লগত ইমান দূৰ আৰু যাব দিব ন লগৰ লগত
সেইটোয়ে তোমাকতো এতিয়া দিছেই কমচ কম ডিমাপুৰ যাবলৈ মোক সেইটো যাবলৈ তোমাৰ পাৰ্মিচন কিমান ভৰিত ধৰিব লাগিব মই
মই নোকোৱা নেমেলাগে ওলাই দিওঁ যত যাওঁ
তাৰিছত পিছত ফোন নামাৰে
ফোন মাৰিলে কৈ দিওঁ ইয়ালৈ আহিলো ইয়ালৈ আহিলো আৰু জানাই মাতৃভাষাবিলাক
ইয়েছ
এতিয়া আৰু আহ আহাৰ পিছত আৰু নাই
হয় নকি ঠিক আছে মানে বেয়া নহয় মোৰতো বহুত গিৰ গিৰাব লাগে
ঠিক আছে ৰাখিছো ন
ঠিক আছে হ'ব দিয়া তেনেহলে মোৰ যদি যাব দিয়ে মানে ম ক'ম বাৰু
অ দিয়া দিয়া ক কবা মোক
উম